অ' কি কৰিছা?
মই আকৌ আমাৰ পাটত বহিছিলোঁ।
অ' তাতত লাগি আছা?
এইবেলা অকমান তাতত বহো মানে, একেবাৰে এৰি দিলেওঁ তাতখন আকৌ ৰাস চাচবোৰ কথা আছে যে।
অ' ভালেই কৰিলা। আমাৰ এই উ, তাই আহি ছিলে যে মাহীৰ ছোৱালীজনী তাইক থলোগে আকৌ, আমাৰ ভাইটিও গ'ল।
অ' এই গম বন্ধত নক'বা ল'ৰা ছোৱালী, আমাৰ আজি সেয়া গৈছেগে আৰু।
অ' ইহঁতি গ'লগে আজি?
গ'লগে অ'।
সিহঁতক থৈ মেলি আহিলোঁগে মই।
অ', অ'। নাত্নি, সেই মা পালেহি?
মা পোৱাহি নাই, মা সেই অফিচতে আছে। অফিচৰপা অহাই নাই, দেৰি হয় আহি পোৱা আৰু।
অ'।
চাৰিটামান বাজে, চাৰি পাঁচটামান।
অ', অ'।
চাহ টাহ খালেনে?
খালোঁ খালোঁ, চাহকাপ এ, মামা পথাৰলৈ যাবলৈ ওলাইছে। কোৰ মাৰিবলে। তাৰপিছত মই সৈ চাহ অকন দি পেলাই খাই পেলাই এই ম
অ' মোক অ' ময়ো চাহ তাহ খালোঁ সিহঁতৰ ঘৰতে।
অ'।
হেয়া আৰু। ছোৱালী কত গ'ল?
ছোৱালী টিউচনলৈ গৈছে, তাই টিউচন কৰে নহয়।
অ' টিউচন কৰিবলৈ গ'ল?
অ' এই ওচৰৰ গাওখনত হেই টিউচন কৰে, ল'ৰা ছোৱালী এ, লোৱা টা ছোৱালী দু এজনী।
অ', অ'।
তাৰ নিজৰ খৰচটো নিজে উলিয়াই আছে আৰু।
উম ভালেই হৈছে দিয়ক, কৰি আছে।
অ' লুৱা এই চুলি কাটিবলে গৈছে, অকনমান পঢ়ি পেলাই চুলি কাটিবলৈ গৈছে বোলে চুলি কেইডাল কাটি আহোঙগে।
অ' তাকেহে। আজি বতৰটো ঠাণ্ডা বাৰু দেই।
উম, ঠাণ্ডা। আজি বতৰটো ধুনীয়া হৈছে। উম।
কম গৰম পৰিছিলে নেকি এইকেইদিন।
গৰম দিয়া নাই এতিয়া।
চাগে।
গৰমতে খাবলৈ ববলৈও মন যোৱা নাই, মই পানী দি থওঁ ভাত
অ'।
টেঙা চেপি তেনেকে খাওঁ মানে। উম, মাল আকৌ মাছো ওলাইছিলে এইকেইদিনতে।
অ'।
তাৰপিছতে সেই মাছৰ হেৰি কৰি পেলাই তেনেকে পানী দি পেলাই খাওঁ মাছৰ ভাজিৰ লগত।
ভালেই হৈছে পানী দিয়া ভাত খোৱাই ভাল।
উম, এই দালি ভাজি দেখিলে বেছিকেহে গৰম উঠে।
বেছি গৰম উঠেটু, পানী দিয়া ভাতটো খালে মানে একদম শান্তি লাগি থাকে। ঠাণ্ডা লাগি যায় পুৰা, উম, ভাল তেনেকে হলে।
অ দেতাই ক'ত গল? মামাহে কোৰ মাৰিবলৈ যাবলৈ ওলাইছে আকৌ।
অ পথাৰত, উম, দেউতা অকণমান ওলাই গৈছে।
অ'
এনেই ঘৰত সোমাই-সোমাই আম-আম
অ' মামাৰ ঘৰলে নাহা এতিয়া?
মামা হলে যাম এ এয়া অলপ দিনৰ আগত গৈ পেলাই দুদিন থাকি আহিলোগে। এ মামাৰ বৰ গাটো বেয়া আছিলে মাজতে, কেলে মই যে গৈছিলো তোমালোকৰ ফালে।
অ, অ, অ, অ, উম।
এতিয়া ভাল হৈছে বাৰু, আউ ল'ৰা ছোৱালী কেইটা উৎপটীয়া হয় জানো।
এক ছেকেণ্ড ন এতিয়া আমাৰ হে ৰিকি বোলে মোৰকণ আহিয়ে থাকে তাকে কৈছো আজিও মোৰ ৱা দাদা পৰীক্ষা দিব নহয়। এ দাদাক খেলিবলৈ এতিয়া লগ নধৰিবা, মানে সিহঁতে একে হেৰি লিখীয়া নাপায় জানো আ
অ একেবাৰে সময়
যা ন দাদা বোলো পৰীক্ষা দিব নহয় দাদা এতিয়া খেলিবলে নাযায় তোমালোকে বেলেগৰ লগতে খেলিবা দেই, তাই মানে লগ ভাগ নাই যে।
সেইটোয়ে আৰু আমাৰ-আমাৰ মানে তাই মানে ডাঙৰ হোৱাগে নাই সেই সৰু নিচিনাই হৈ আছে আৰু।
অ', লগ-ভাগ নাইকিয়া কাৰণে তাই সেই
উম। ডাঙৰ হেৰিটোতে অহাগেই নাই।
না হা গাভৰুজা হ'ল খ
উম, তাই একদম আৰু সৰু মই সৰু অকণমানি এনেকে বুলি কৈ থাকে।
উম। সেইদিনাখন তাকে, উম
ওলাই মেলি যোৱা নাই ক'তো?
এ ৰাস্তাই-ৰাস্তাই ওলাই আহিলো অকমান। আৰু কলৈ যাবা?
তাত কি বৈছে, কি লৈছে?
তাত গামোচা, গামোচা মানে হেৰি বিছখন লগাইছিলো তাৰে আছ ছয় নম্বৰ খ, পাঁচ নম্বৰ খনৰ ফুল বাচি আছো।
অ', ভালেই হৈছে।
এইবোৰ নিজেই ঘৰতে কৰিছে নে বনাবলৈ সেই অৰ্ডাৰ আহিছে?
এ অ ডাইয়া হেৰি মানে এই হেৰিও লাগিব যে।
আহ।
সেইটো উদ্যমীতা আঁচনি
অ', অ হে আপুনি হেৰি পাইছিলে নাই?
পাইছিলো দহ হেজাৰ টকাতো পাইছিলো অ।
অ এতিয়া আকৌ সেইটো কাৰণে
অ, সেইটয়ে আকৌ এই ফটো মাৰিবলৈ আহিব সেই গতিকে তাঁতশালখন লাগিবই। তাঁতশাল খন লাগিবই, কি দেখুৱাইছে?
হাহ, হাহ
অ',
হাঁহ আনিলে, সেইকেইটা আছে আৰু এতিয়া চৰি মেলি।
অ', হাহৰ ফাৰ্ম চিষ্টেমত দেখুৱাইছ নে?
মানে হেৰিকে আৰু, এনেকে পুখুৰীতে তেনেকে চৰা মেলা।
অ', নহয় ফাৰ্মটোৱে দিছে চাগে। উ দিব লাগিব ফ্মেই। এই ফাৰ্ম নিদিলে নতুবা হেৰি নাপায় যে।
নাপায় অ',।
আজিকালি ধঢেৰ নিয়ম হলো এইবোৰ মানে কিবা মাত-মাথা বিলাক বেয়া হৈহে যায়।
বহুত নিয়ম হৈছে এইবোৰ, অকমান অকমান হেৰিয়তে।
অ', তোমাৰ এতিয়া মানে হে মই এতিয়া তাঁতশাল দি থৈছো যদিও মানে তুমি আমি মানে একেইযোৰ কিমান খন খাল আছে হাতশাল মে-মেচিন শাল নে, অ, চব কব লাগে। এতিয়া মোৰটোন হাত শাল হে।
উম, উম,
কেইখন শাল আছে, কিমান কামানি হৈছে, বছেৰেকত কিমান তোমাৰ মাৰ মানে প্ৰফিট হ'ক সেইবিলাক চব কব লগগীয়া হৈছে, ডিতেইলচ কব লাগে।
হয় পায়।
মই তাকে কৈছো কিনে নিদিছিলো ঘৰতে বোৰ গৰু আছিলে গৰু আ, গৰু দিয়া ভাল হেতেন এই আছিলে উম, উম। এ মই মানে ফাঁকি দি কথা কৈ বেয়া পাওঁ মানে। বস্তুটো কৰিছোঁ যেতিয়া ভাল হওঁক আৰু, ফাঁকিটো বেয়া পাওঁ মানে মিছাটো। অ, এতিয়া ধৰা মই ইণ্ডাষ্ট্ৰি মো-মোৰ তাঁতশালখনত বেছি মোৰ ইণ্টাৰেষ্ট। কেতিয়াবা যদি চৰকাৰ ফালৰ পৰা আহে ধৰক সৌ মইনা খাল চইনা খাল তেনেকুৱাক ধৰ-ধৰক এপ্লাই কৰিব পাৰিম।
পাৰে অ', আমাৰ এই ওচৰ পানীয়ে কৰিছে নহয়। ইণ্ডাষ্ট্ৰি খুলিলে নহয়, এই দলঙৰ ওচৰতে।
অহ, অ', সেইদে বুলিয়ে ভাবো মানে, এতিয়া নহয় মোক দিছে ভিয় পা কৈছে তই ল' যদি ল' কিন্তু লোন টো লৈ পেলাই আকৌ লোনতটো ধাৰ মাৰিব লাগিব, তেনেকু ৱা চিষ্টেমত। এতিয়া আকৌ ইমান টকা মই ধৰ এক লাখ ষাঠি হাজাৰ লাগিব হেনো। এই শাল খনত।
তাকেতো।
সেই এতিয়া মই আকৌ সিমান দি আনিব নোৱাৰোঁ নহয়। আকৌ এইয়াগিটা নিজৰ অ'গোটটো আছে নি-নিধি ধি এটা আছে, সেইটোৰ পৰাও পইচা লৈ যেনে তেনে ঘৰখন তৰিলোঁ সেয়া।
হয়, হয়।
সেই ঘৰখন তৰা জহতে ধৰাচোন পইচাটো বহুত সোমাই গল নাই?
উম, তাকেইতো। হেৰী, মাহীহঁত, মাহীহঁত কিমান সময়ত গ'লগে?
এই, দুটা বজা ট্ৰেইনত।
অ, ট্ৰেইনত গলগে? অ, ভালেই হ'ল।
এ, নহয় মানে আগবেলা যাবলৈ, মোৰ ৰান্ধি বাঢ়ি মইও কথালৈ গুচি গ'লো যে। সেই, গতিকে সিহঁতে এৰি বেলাই গ'লগে আৰু।
অ', অ,
তাৰ বজাৰও আছে।
অ', মানে গোটেই কেইটাই আহিছিলে?
নিবলে আহিছিলে।
অ' নিবলে আহিছে অ' ট্ৰেইনতে আহিলে নে?
উ ট্ৰেইনতে আহিছিলে আও গাড়ীত আহিলে সি আহোতেনে। পৰসি আবেলি বেলা। তাছত এই আনিলেগে, জৱাবাৰীৰ পৰা আনিলেগে।
অ' অ' এতিয়া চাহ খালে নে?
উ খালোঁ খালোঁ।
অ' অ'। আমাৰ হেই ইহঁতক থৈ মেলি আহিলোগে। যাবলৈ কতো নাই, পোৱাই নাই যে মামাহলে যাম যাম কে আছে কেয়া যা যাবলৈ পোৱা নাই।
মামা আহিছিলে গ'ল হপাই।
মামা গ'ল অ'।
কালি গধূলা নে আবেলি সময়ত দেখিছিলোঁ জানো।
অ' অ' আহিছিলে।
এতিয়া কি খাবা, জপান খাবা নে কি খাবা?
এতিয়া সে চাহ খালোঁ যে অকমান তেনেকে কিবা এটা খাম আও আবেলি ইমান বেছি খোৱা নহয় ভাত তো হেই দুপৰীয়া খালোৱে যে।
ন আমাও সটোৱে পিছবেলা ইমান ইন্টাৰেষ্ট
অ' চাহ তাহ আমাৰ আলহী এজনী আহিছ ছে তাকে আইতালে, আইতাই কথা পাতি আছে লগত।
অ', আকৌ চাহ দিবগে লাগিব চাগে।
অঁ, চাহ তাহ দিয়া।
মায়ে খৰিচা বনাইছে নে নাই, মায়ে খৰিচা বনাইছে নাই?
এ মায়ে খৰিছা বনোৱাই নাই। খৰিছা তেনেকে পোৱাই নাই নহয় পাবলৈ নাইকিয়া হৈ হৈছে এইফালে।
অঁ।
পাহাৰৰ পৰাহে আনি মেলি দিয়েহি আৰু।
অ' গাছ-
উম, গাজ।
বনাব জানা নাই।
মই নাজানো সেইটো, সেই পিচিব লাগে হয় নে।
পিচিব লাগে আগৰ মানুহে পিহনা বুলি গম নাপায় আগতে হেৰি কৰে মানুহ বিলাকে মানে ঢেঁকীত-
আজিকালি আৰু এতিয়া পিহনাখন হোৱাৰ পৰা যেনিবা বা মিক্সিতো দি দিয়ক
মানে পিহনাত মাৰি পেলাই ৰ মানে ভৰাই থব লাগে হয় নাই।
অঁ, মই মিক্সি কিছুমানে মিক্সিত মানে সৰু সৰুকে কাটি মিক্সিত মাৰি পেলাই ভৰাই।
অ' মিক্সি মাৰি টেমাত মানে ভৰাই থলেই হ'ল আৰু।
উমঁ মই অকণমান বনাইছিলো তাৰপিছত আকৌ সেই বাই নিম বুলি কৈ পেলাই সেইজনীও পাহৰি এৰি থৈ গুচি- সেই গ'ল।
ই খাবলে ভাল লাগে হয় নাই বাৰু কওঁক, কৰ'বাত মাংস চাংসত কেতিয়াবা- দি মিলিও খাই নহয়।
উম মাছত দি খায়, মাংসত দি নাখায়।
অঁ।
ভালে।
নহয় কিছুমান মাংসও বনাই।
এ বনাই পা ই পাহাৰীয়া গাছতো কেঁচাই কেঁচাই চক- চকলকে মাংসৰ লগতো বনাই খায় উ আমি যেনিবা তেনেকে খাই পোৱা নাই। আকৌ শুকুৱাই পেলাই আচাৰও বনাব পাৰি।
আচাৰো বনাব পাৰি। ঠিক আছে দিয়ক তেতিয়া আপুনি তাঁততে লাগক। মই সেই চাহ বনাওগে দেই। ঠিক আছে। ছে হ'ব।
হ'ব দিয়া।